কি কৰিছা? কি কৰিছা?
এনেই আছোঁ ৰ'বা! তুমি?
মইয়ো এনে আছোঁ। চাহ খালা?
তুমি কি কৰি আছা?
মইয়ো এনেই আছো। তুমি চাহ খালা?
অঁ খালো। তুমি খালা?
নাই ৰ'বা! খোৱা নাই। তুমি বিজি আছিলা নেকি?
নাই বিজি, কিবা কাম আছে?
মই ভাবিছিলো যে বন্ধুত্বৰ বিষয়ে অলমান কথা পাতিলোঁ হয়।
ঠিকেই বিষয় লৈছা তুমি, দিয়া কোৱা।
পিছে বন্ধুত্ব মানে, তোমাৰ মানে তোমাৰ মতে কি বন্ধুত্ব?
বন্ধুত্ব মানে কি বন্ধুত্ব আৰু মানে চাবা এতিয়া আ আমাৰ
বন্ধুতৰ কেনেকুৱা যেতিয়া স্কুলৰ এটা লগ থাকে, ভাল বন্ধু থাকে। তেতিয়া আমি চব কথাই, মনৰ কথা ক'ব পাৰোঁ ন! বন্ধুত্বৰ যিমান মানে বন্ধুত্ব বন্ধুত্ব মাজত বহুত ভাগ আছে। সেই বন্ধুত্বৰ এটা ভাল বন্ধু আছে, এটা বেয়া বন্ধুও আছে, হয়নে নহয় কোৱাচোন!
ঠিকে কৈছা। এটা বন্ধুৱে আৰু আগত ভাল হ'ব, পিছত বেয়া হ'ব, আৰু এটা বন্ধুৱে আৰু আগত কেতিয়াবা বেয়াও হ'ব পাৰে, কিন্তু সিহঁতৰ পিট পিছে মানে বহুত ভাল গুণ মানে বহুত ভাল গুণ আছে, বহুত ভাল কথা কয় ইহঁত তে। আমাৰ ভাল কথা ভাবে কিন্তু সেইবোৰে মানে বেয়া কথাবোৰে ভাবে আমাৰ কাৰণে, যে আমাৰ বেয়াই হওঁক। হয়নে নাই!
হয়, ঠিকে কৈছা। এতিয়া চাবা, তোমাৰ বন্ধুত্ব মানে কি জানা, বন্ধুত্ব তুমি এতিয়া ধৰি লোৱা তোমাৰ অ, তুমি এতিয়া তোমাৰ এজন ভাল প্ৰকৃত বন্ধু আছে, যাক তুমি চব কথা ক'ব পাৰা, এতিয়া চব কথা, এতিয়া ঘৰৰ মানুহ ক'ব পাৰি কিন্তু ঘৰৰ মানুহকটো চব কথা ক'ব নোৱাৰি ন, তোমাৰ দুখ-সুখ চব কথা তুমি এতিয়া বন্ধু এজনক ক'ব পাৰা। সেই আৰু বন্ধু এজনে দুখ-সুখত থকা লগত থকা টাইমখিনি যিটো এটা স্মৃতি ন, সেইটো সেই প্ৰকৃত বন্ধু বুলি কয়।
অ, ঠিকে কৈছা, আৰু যিবোৰ স্কুলত পোৱা বন্ধুবিলাকৰ লগত টিফিন আমি ভগাই কিনে খোৱা, একেলগে মাৰ খোৱা, একেলগে গালি খোৱা সেইবোৰো এটা স্মৃতিয়ে হৈ পৰে। এতিয়া কিন্তু বহুত মনত পৰে সেইবোৰ বস্তু। কিন্তু তেতিয়া বন্ধুত্ব বহুত আছিলে, কিন্তু এতিয়া লাহে-লাহে কমিও গৈছে, সেইবোৰ বন্ধুত্ব।
হয়, ঠিকেই কৈছে। এতিয়া আমাৰ স্কুলত আমি আগৰ স্কুলৰ দিনত এতিয়া আমি তোমাৰ টিফিন ভগাই খাইছিলো চবৰে লগত, একেলগে লগ বহি কথা পাতিছিলো, খেলি ছিলোঁ, দৌৰিছিলোঁ, পিছত আমাৰ তেতিয়া পৰীক্ষাৰ টাইমত আমি আগাৰ দিনত একেলগে, যেনেকে নোট লম, এইবিলাক আমাৰ কিমান ধেমালি আছিলে ন, সেইবিলাক ধেমালি চাগে আমাৰ এতিয়া নায়েই, এতিয়া আমি কলেজ পোৱাৰ পিছত সেনেকুৱা লগ নাপায়েই আৰু মানে আগৰ লগ বিলাকো হেৰাই যায়।
ঠিকে কৈছা। আগৰ লগবোৰ হেৰালেও আকৌ ফোন চবে নিজৰ- নিজৰ মানে জীৱনত ব্যস্ত স্ত হৈ পৰে ন, নে ফোন কৰে, নে মেছেজ কৰে একো নাহে এইবোৰ, আৰু চবে মনত কৰে হয়, চবৰে স্মৃতিবোৰ মনত থাকে কিন্তু কাৰো হাতত সেইখিনি সেইটো সময়ে নাথাকে যে আগৰ দৰে দিনবোৰ কটাওঁ বা আগৰ নিচিনা অকমান সময় কটাওঁ। হয়নে নাই!
হয়, ঠিকেই কৈছা। মানুহে কয় নহয় যে চকুৰ আঁতৰ হ'লে, মনৰ আঁতৰ নহয়, হয়।
হয় অঁ ঠিকে কৈছা তুমি পিছে তোমাৰ ভাল বান্ধৱী আছিল নে এজনী চবৰে থাক
এ আছিল চবৰে থাকে আছিল তাই বহুত বুজি ছিল বহুত মানে তোমাৰ সুখ-দুখত লগত থাকে যিমান যেনেকুৱা ক্ষেত্ৰত যেনেকুৱা নহওক লগত থাকে তাই আৰু কেতিয়াবা ধৰি লওক স্কুল নগ'লেও নোটছবিলাক পাওঁ তিয়া সেইবিলাক পালেতো আমাৰ সুবিধা হয় ন আৰু যেতিয়া আমাৰ ক্লাছত কিবা এটা হয় মানে কাজিয়া বা তোমাৰ কিবা হ মানে কিবা ধৰা পৰিল নোট কৰ মানে নোট কৰোতে তেতিয়া মানে একেলগে যিবোৰ মাৰ্ক খাওঁ বা একেলগে কাণত ধৰোঁ এইবিলাক স্মৃতিবিলাক বহুত আছে আৰু থাকিব সদায়
সদায় অ ঠিকে কৈছা তুমি স্কুলৰ স্মৃতিবোৰ কেতিয়াও পাহৰিবই নোৱাৰি কিন্তু
হয় ঠিকেই কৈছা আৰু যেতিয়া চাবা বন্ধুত্ব কেতিয়াও দূৰত্বই ভাঙিব নোৱাৰে কাৰণ দেখা নাই যেনে আমাৰ ৰাম শুৱ সুখ দিব কৃষ্ণ যশোদা আমাৰ বক্ষ্ম বন্ধুত্ব কিমান যুগৰ পিছতো মানুহে মনত ৰাখি ছে হয় নে নাই কোৱা
ঠিকে কৈছা তুমি কিন্তু এইটো যুগত কিন্তু তেওঁলোকৰ নিচিনা বন্ধুত্ব পোৱা টানেই যিটোহে যোগ পৰিছে কিন্তু তাৰে ভিতৰতো এজন দুজন ওলালে নিজৰে ভাল কয় নহয় আজিকালি যে বন্ধু ত্ব নহ'লে জীৱনটো আন্ধাৰ
হয় ঠিকেই কৈছা তুমি আৰু এতিয়া চাবা মিছা মানে বন্ধুত্ব কেনেকুৱা কেনেকুৱা যে মিছা নামাতা পিছত কথা নকওঁ সেইবিলাক মানে সেইবাবে এটা স্পেচিয়েল এজন বন্ধু থাকে আমাৰ জীৱনত
হয় হয় ঠিকে কৈছা তুমি মোৰো এজনী আছিলে কিন্তু এতিয়া দূৰত গ'ল কাৰণে তাই ফোন নকৰে মেছে ছো নকৰে কিন্তু আমি যি যিদিনা খনে লগ হওঁ সেইদিনাখনে মানে আমাৰ ইমান কথা ওলায় আগৰ স্মৃতিক লৈ কিনে আমি কি কি কৰিছিলো দুজনী মিলি কিনে এনেকুৱা হাহো সেইবোৰ লগ পালে ভালে লাগি যায় বহুদিনৰ মূৰত কষ্টবোৰ পাহৰি যোৱা যায়
তুমি ঠিকেই কৈছা আৰু এতিয়া চাবা বন্ধুত্বৰ মাজত মানে বহুত কাজিয়াও হয় হ'লেও তেতিয়া মানে কাজিয়া হোৱাৰ পিছতো আকৌ একেলগ হৈ থাকে ন সেইবিলাক মানে স্মৃতি বহুত মনত পৰে আৰু এতিয়া কিমান কাজিয়া কৰিছিলো একেলগে নাচিছিলো, একেলগে গান গাইছিলো এইবিলাক কথা বহুত মনত পৰে
ঠিকে কৈছা আৰু তেতিয়াতো একেলগে খেলিবলৈ যে মাতিবলৈ যাওঁ। কে আহিবি খেলিম সেইবোৰ। খেলিলে মাহঁতৰ মাৰ খোৱা গালি খোৱা একদম